নে
অ', শুনিছোঁ।
অ', কি কৰি আছ?
এইয়া আছোঁ, এনে অফিচৰ পৰা আহি পাইছোঁ। তই?
অ', এই মইয়ো সন্ধিয়া এতিয়া ধূপ-ধুনা জ্বলাই। অ', ধূপ-ধুনা আজি জ্বলোৱা নাই।
অ'।
হয়ছ চাহ দাহ খালো।
অ'।
তাৰ পিছতে এতিয়া ইয়াক পঢ়িবলৈ দিওঁ বোলো অকণ। পঢ়া দেখুৱাই দিব লাগিব, সেয়াকে কৰিম আৰু। অ'।
অ'।
উম। তই চাহ তাহ খালি?
নাই, খোৱা নাই খামহে।
অ'। হ'লো।
অ', ভালেই।
উম, উম। উম, কেঁচুৱাটো কি কৰি আছে?
কেঁচুৱাটো আছে, খেলি আছে।
অ'।
দেওলত আকৌ কৰ'বাত যাবি নেকি ফুৰিবলে?
দেওঁবাৰেলৈ যাব লগা তেনেকুৱা নাই।
অ'।
ঘৰতে এনে অ', দেওঁবাৰে ঘৰত বাৰ্থডে পাৰ্টি আছে।
অ', অ', জন্মদিন আছে নেকি।
অ', জন্মদিন আছে কেঁচুৱাটো
অ'। জন্মদিন পাতিবি?
অ', পতিম।
উম, কেনেকে কি কৰিবি?
মানে কেক এটা অৰ্ডাৰ দিছো। তাৰ পিছত উম, কিবা পুথি পঢ়াব লাগিব মানুহ আহিব ভকত তাৰ পিছত ভাত পানীৰ যোগাৰ হ'ব।
অ', খোৱা বোৱা হ'ব ন'।
উম। খোৱা বোৱা হ'ব।
অ', খোৱা বোৱা নিৰামিষ নে এনেই মাছ-মাংস নিৰামিষ অ'। উম, ভালে হৈছে দে কৈ দিব লাগে তেনেকে।
অ', অ', এবছৰ হ'ব এবাৰ।
ৰাতিলৈ কি বনাবি এতিয়া?
ৰাতিলৈ
উম
গম পোৱা নাই নহয় কি বনাব মই আহিলো পাইছিলোহে যে।
অহ অ,
উম
উম ম আজি হেৰি এ মাটি দালি বনাম বুলি ভাবি আছো। টো
অহ
অ মাটি দালি খাৰ দি বনাই দিম।
অ তাৰপিছত
তাৰপিছতহে আকৌ পটল ফ্ৰাই কৰি দিম।
অ
ভাজি পেলাই তেলতে তাৰপিছৰত। অ অ' মাছ অলপ আনিছে।
অহ
মাছ বনাম মাছ। খাই গৈ পেলাই। ত সেই জিকা আছিলে যে ঘৰৰ,
অহ,
জিকা লগতে মাছৰ জোল অকণ বনাব লাগিব।
অ
নি কাপোৰ ববলৈ দিম বুলি। কৈছিলো যে বুবলৈ দিবি নে?
অ' দিম। এইবাৰ কি গামোচা লগাবিনেকি?
মই চাদৰহে লগাম বগা চাদৰ কেইখনমান লগাম।
অহ,
উম
তাতে আৰু বগাত কেনেকুৱা ৰং বেলেগ-বেলেগ ৰ‌ং দি দিবা।
অ এ ৰঙা-ৰঙা দি মাছোটো মানে ৰঙা, তাৰপিছত আকৌ কলা দিব লাগিব।
অ'।
তেনেকে
বগাতো বেলেগ বেলেগ ৰঙৰ সূতা দি সেই ডালতো ব'ব পাৰি।
উ পাৰি ৰঙিল হ'ব আৰু তেতিয়া।
আ
উম তেনেকে ব'ব পাৰি। অকল বোলে বগা গাই বগাই বুলিও একো নাই। ৰঙীল শুই ৰঙীল সূতা বৈ দিলেওঁ একো নাই। এজোৱা ভালেই লাগিব।
অ'।
ঘৰত বোৱা চাদৰ যিহেতু
অ' অ'।
এই কাপোৰ এযোৰ যে চিলাবলৈ দিছিলে
উম।
কেতিয়ালৈ দিব লাগিব।
তেতিয়ালৈ আজি আজি কি বাৰ মগল মঙ্গলবাৰ আজি।
উম।
অ', শুক্ৰবাৰ মানে দিলে হ'ল।
অ', অ'। উম, মোৰ চিলোৱা নাই। ফল্চ কেইটা আনি পেলাই তা পিছত চিলাই কৰি দি পঠিয়াম আৰু। হম। কাপোৰ মই ফেব্ৰিকো কৰি আছো নহয়।
অ'। মোক এযোৰ কৰি দি, অ', লাগিব।
অ', কি ৰঙত কৰি দিম?
কেনেকুৱা ৰং মানে, ৰঙা ৰঙেযোৰ আছেই। তাতে নীলা, নীলা ৰঙৰ এযোৰ এবাৰ কৰি দিলে ভাল হ'ব।
অ', অ'। নীলা ৰঙত কে এনেকুৱা- আজিকালি হেৰি কিনি পেলাই লগাব পাৰে নহয় ফুলৰ নিচিনা। অহ। সেয়াও লগাব পাৰে,
অ।
আঠা দি পেলাই ধুনীয়াকে ডিজাইন ডিজাইন কৰি- ফুলটো লগাই তাপিছত - তলতে ধুনীয়াকে ফেব্ৰিক কৰি ফেব্ৰিকেৰে গছৰ নিচিনা বনাই- তেনেকুৱা ডিজাইনো বনাব পাৰে নহ'লে বাৰু-
কাপোৰযোৰ কিনি পেলাই দি দিলে কৰি দিলেই হ'ল আৰু নিজৰ মতে-
অ অ। অ- তেনেকেই কৰি দিম। ফুলকেইটা লগাই- কিবা লতি বগুৱোৱাৰ নিচিনা হৈ- ডিজাইনত বনাই পেলাই ফেব্ৰিক কৰি দিম যে-
অ।
ফেবিক কৰি দিম আৰু তাৰপিছত গ্লিতৰটো লগাই দিম সে - টো দিলে মানে অলপ জিলিক- কি থাকে কাপোৰটোত।
অ।
তেনেকে কৰি দিম।
অহ।
উম। হেৰি কি বুলি কয়- কিবা পিঠা-চিঠা- পিঠা-পনা বনাইছা বনাইছা নে নাই? বাৰ্থদেই কাৰণে?
অ বনোৱা হোৱা নাই কিন্তু বনাব লাগি- গিব এই বৰপিঠাটো যে হেৰি পিঠাগুৰি মিঠৈ দি পেলাই- ঘেলি পেলাই যে বনাই সেইটো বনাব লাগিব, আলহী- লহী আহিলে মানে চাহৰ লগত তেতিয়া তাকে দিব- পৰা যাব।
অহ। হেৰি এই - ঘৰটো কেক বনাই দিব পাৰে নহয়? অৰ্ডাৰ দিয়াতকৈ, বেলেগত কি বেলেগৰ পৰা কিনি অনাতকৈ ঘৰ ধুনীয়াকে বনাব হয়, নহয়। বনাবলৈ নেজান, নেজান?
অঁ, নাজানোঁ, বনাবলৈ।
অঁ।
উম।
সেইয়াই
সেইকাৰণে আউ মানে অম বেলেগতে আৰ দিছোঁ আৰু বনাবৰ কাৰণে।
উম। সেইয়াই বস্তু বিলাক মানে, দ হেৰি মই বনাই দিব পাৰিম নহয়।
হাঁ
অঁহ সেয়ে আউ হেৰি লাগিব, ময়দা। ময়দা দিও বনাব পাৰি। চুজি দিও বনাব পাৰি। তাপিছত আউ বেলেগ কিবা বিস্কুট বিস্কুট দিয়ে বিস্কুটৰ দি বনাব পাৰি। বিস্কুটটো মানে এনে সেই মিক্সাৰত দি লৈ পেলাই গুড়া কৰি
গুড়া কৰি
অঁ, তেনেকেও বনাব পাৰি নহয়। বনাও মই তেনেকে, তাৰপিছতে যদি সেইয়াই আৰু ময়দা দি পেলাই বনোৱা অঁ ময়দা দি বনাও বেছিকে। ময়দা দি বনালে হে ৰিফাইন এবাতি বাতি এটা মানে যিকোনো বাতি এটা এটা জোখতে ল'ব লাগিব। ৰিফাইন যদি এবাতি ল তেনেহ'লে তাৰপিছত আকৌ হেৰি, চেনি এবাতি চনেহিৰ যিটো সেই একেটা জোখতে তাৰপিছত আকৌ হেৰি বেকিং লাগিব, কণী লাগিব
অ
সেইয়া তেনেকে বস্তু কেইটা হলে মানে ধুনীয়াকে ঘৰতে বনাই পেলাই খাব পাৰি
অ চনীতো মানে
অ চেনীতটো মানে, অ চনীটো হেৰি মিক্সাৰত গুড়া কৰিব লাগিব। বেছি গুড়া কৰিব নালাগে নালাগে অকনমান এবাৰ মান ঘূৰাই দিলেই হৈ যায় অ তেনেকে কৰি পেলাৰ পিছতে ৰিফাইন তাৰ পছ চনীটো মিক্স কৰিব লাগে
অহ
ধুই পেলাই অলপ সময় লৰাই থাকিব লাগিব, মানে সেইখিনি মি হেৰি হৈ যায়গৈ আৰু চেনীতটো মানে গলি যায়গৈ
অ
আইনখিনিৰ লগত মানে মিলি যায়গৈ
আহ
উম তাৰ তাৰপাছতে হেৰি কি বুলি কয়, কণীটো দি কণী দিব লাগে
অ
ময়দা, ময়দা খিনি দি পেলাই মানে ধুনীয়াকৈ লৰ হেৰি কৰিব লাগে মিছ কৰিব লাগে তাত কণীতা দি কণীও দিব লাগে নিজৰ জোখমতে দিব লাগে। একেবাৰে শেষ শেষত মানে হেৰি দিব লাগে, বেকিংটো একে শেষত দিব লাগে।
আহ
অ তেতিয়া মানে বস্তু বস্তুটো বেছি ভাল হয়। সেইটোৱে শেষৰ বেকিংটো দিলেগৈ তেনেকে দি পেলাই ধুনীয়াকে এনেকুৱা চিলভাৰৰ হ'লে বেছি ভাল হয় আৰু ময়দা খিনি যিখিনি দি দিব লাগিব।
অ'।
বাতিটো মানে চিলভাৰৰ হ'লে একে বেছি ভাল হয় তাত ৰিফাইন অকণ আগতেই সানি ল'ব লাগিব।
তেতিয়া মানে বস্তুটো লাগি নধৰে আৰু তলত।
হয় মানে হোৱাৰ পিছত এৰাব মানে ভাল হয় আৰু।
অ'।
অ' সেই ৰিফাইনকণ সানি পেলাই তাত ধুনীয়াকৈ সেইখিনি বস্তুখিনি দি পেলাই মিলাই দিয়া খিনি ময়দা খিনি দি পেলাই মানে অলপ সময় এনেকে অলপ মানে এনেকে হেৰি কৰি দিব লাগে। লৰাই দিব লাগে ধুনীয়াকে যাতে মিলি যায়গৈ। বাতিটোৰ সমান হৈ যায়। অ' তাৰপিছত পিছতে কেৰাহী এটাতে ধুনীয়াকে নিমখ বা এনে নিমখ নিদিলেও হয়। ইছ্টেন এডাল দিব লাগে। দি পেলাই সেই চছ চছটো যিখিনি মানে মিলাই থৈ দিয়া ময়দা খিনি চচটো সেই হেই হেৰি ষ্টেণ্ডালৰ ওপৰত দিব লাগে। কেৰাহীটো বনাবলৈ পাৰ নহ'লে বা এনেকুৱা ভাত বনোৱা চছ যে আছে। তাতো বনাবলৈ বাৰু
অ'।
দি পেলাই ধুনীয়াকে ঢাকনা মাৰি দিব লাগে। ঢাকনাখন মানে এনেকুৱাকে দিব লাগে যাতে সমানকে হয় কোনোফালে হাৱা নাযায়।
অ' ভাপতো মানে ওলাই যাব নোৱাৰে।
নোৱাৰাকে ধুনীয়াকৈ দিব লাগে। দি পেলাই ত্ৰিশ মানৰ পিছে পিছে মানে বিশ ত্ৰিশ মিনিট মানৰ পাছত মানে হয় হেৰি কিবা এনেকে বাহৰ শলা এডাল দি পেলাই এনেকে হেৰি কৰি চাব লাগে।
অ'।
সোমোৱাই পেলাই এনেকে চালে একে সেই শলা ডালত বস্তু যদি লাগি নাহে তেনেহ'লে গম পাবি যে সেইখিনি মানে সিজিলে আৰু কেকটো।
অ'।
যদিহে লাগি আহে তেতিয়া মানে নাই সিজা বুলি গম পাবি আৰু।
অ'।
তেনেকে পেলাই হোৱাৰ পিছত উলিয়াই পেলাই ধুনীয়াকে অকনমান সময় ঠাণ্ডা হ'ব দিব লাগে। ঠাণ্ডা হোৱাৰ পাছতে এনেকে জোঙা চুৰিখন লৈ পেলাই ধেনো সেইখনদি চাইডে, চাইডে এনেক সে কৰি দিব লাগে ল'ৰা মানে চাইডে, চাইডে ঘূৰাই দিব লাগে আৰু। তালচানকে উলটাই দিলে হ কেকটো ধুনীয়াকে ওলাই যায়গৈ।
অ'।
তেনেকে বনায়ো ধুনীয়াকে তাত এইবিলাক যে বজাৰৰ পৰা আনি পেলাই দিয়ে। কিম কিবা কিবি সেই হ'ব, সেইবিলাকমানে ধুনীয়াকে ডিজাইন ডিজাইন বনাই দিলে হৈ গ'ল আৰু নিজৰাইলত তেনেকে বনাই ধুনীয়াকে ঘৰতে হেৰি কেকটো মানে নিজে বনোৱা কেকটোকে পোৱাব পাৰিমমান
অ', এইটো অ', এইটো খাবলৈও ভাল।
খাবলৈ ভাল লাগে উম, মই তেনেকে বনাওঁ। কেতিয়াবা, কেতিয়াবা
অ'।
হা আৰু নিজে ঘৰতে খাওঁ বুলি ক'লে ধুনীয়াকে বেলেগ বেলেগ ডিজাইনতটো বনাই হ'ব পাৰি। সৰু সৰু বাটিত দিও সাই পেললে খাব পাৰি। বাটিত দি পেলাই সেই তেনেকে ভাল পদ দি দিব লাগে আৰু। হ'দে চুজি দিওঁ বনাব পাৰি।
অ'।
চুজি কেকটো হ'লে সেই গাখীৰ লাগিব। গাখীৰ বাদ দৈ। ডৰি তেনেকে সেইটোত মানে কণী দিব নালাগে আৰু।
কনেই যিব নালাগে।
তেনেকে বনাই খাব পাৰি।
অ'।
খাবিচোন তেনেকে ঘৰতে বনাই। ঘৰুৱা বস্তু বিলাক দোকানৰ পৰা আনি কৈ খোৱাতকৈ ঘৰুৱা বস্তুবিলাক কিনি খোৱাই ভাল। হ'ব দে ন?
অ', হ'ব দে।
যাওক